হেল্ল', কি কৰি আছে?
এই বহি আছো মাত্ৰ বাহিৰৰ পৰা আহি কিনে ফেনখন চলালো। মানে তোমাক ফোনটো কৰিছিলো কাটি গ'ল পিছত- মই ভাবিলো আচ্ছা একো কাম বন নাই যদি আৰু কি কৰিম।
উম উম, এনেই বহি আছো। বাকী ভাত পানী খালে?
অ খালো দিয়া।
আহ, ময়ও খালো এতিয়া।
আচ্ছা, আজি ৰাণীগত গৈছিলা।
অ গৈছিলো।
অঁহ, বিৰাজ নামৰ ল'ৰাজনক চিনি পোৱা নেকি?
বিৰা বিৰাজ- হয়।
এ তুমি য'ত ৰানিং কৰিব যোৱা সেইফালে ৰানিং কৰিব যায় নেকি।
এফালে জানু, জানো তেনে-
অ, আচ্ছা। সেইটো তোমাৰ-
আহ।
যিয়ে নহওক বাৰু।
উম উম, বাকী কওক আৰু?
এতিয়া কি কৰি আছা?
এতিয়া অকমান পৰিঢ়িও আছো সৰু সুৰা। বিজনেচো কৰি আছো।
বোৱা, বঢ়িয়া।
উম, লোকেল মুৰ্গী।
লোকেল মৰ্গী। তোমাৰ, কিহত পঢ়ি আছা নে? হাইকেডী- হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।